শুনিছা?
হয় শুনিছো, আপুনি শুনিছেনে?
হয় শুনিছো, কি কৰি আছা তুমি?
মই এনেই আছিলো, আপুনি?
অ এই ময়ো এনেই মোবাইলতটো চাই আছিলো সেই বৰষুণ দি আছে মনতটোও বেয়া লাগি আছে। এই যে বৰষুণত অলপতে চাবাচো তোমাৰ বানপানী হয় নে গুৱাহাটীতে হওক আমি, যাব নোৱাৰা হৈ যাও সেইবিলাক খবৰে আচলতে বেয়া লাগে আৰু এই যে, ধৰি লোৱা অৰুণাচল ধেমাজিত তাতে যে বান হৈছিল। সেইবিলাক নিউজ আহি আছে মোবাইলত কি হৈছে হয় গৰা খহনীয়া তাত বান, পানী হৈছিল তাত, এতিয়া বাৰু অলপ অলপ শুকাইছে কিন্তু ইমান আলা আলাই আথানি হৈছে মানুহ বিলাকৰ হয় নে।
হয় অৱশ্যে হয় আজি মানে ধৰক অ, মই বন্ধুৰ লগত অলপ ওলাই গৈছিলো ফেঞ্চি বজাৰ ফালে এনেকে, ঘূৰি আকৌ ছিক্স মাইলকলে গলো তাৰ ফলত, তাৰ পৰা মানে কি আমি আৰু ঘূৰি আহিব পৰা নাই আমি ছিক্স মাইলৰ ছয় মাইলৰ মানে কি, ব্ৰিজৰ ওপৰতে ৰখিব লগা হয়, মানে বানপানী হৈছে তলত যাব নোৱাৰি তেনেকে,
হয় হয় হয় কিন্তু তুমি ভা ভাবিছানে, সেই যে বানপানী হৈছে গুৱাহাটী গুৱাহাটীৰ কথা কৈছো দিয়া মই এজাক বৰষুণত, যে বানপানী হয় সেইটো কিন্তু কৰ'বাত নহয় কৰ'বাত আমাৰ মানুহ বিলাকৰ ভুল আছে হয় নে, আমি চাবা আমি ধৰি লওক,
বেছিকৈ ভুল,
হয় আমি ধৰি লৈ চাবা আমি ফুৰিব ওলাই গৈছো হয়নে, যাতে ধৰি লও দোকানত এটা পাকেট চিপছ কিনো বা এটা পানী বটল কিনিলো আমি কি কৰিলো, চিপ পেকেট খাইপেলে পানী খিনি খাই আমি নৰ্দমাটোত পেলাই দিলো বা ৰাস্তাতে পেলাই দিলো হয় নে, তাৰ ফলত কি হয় নৰ্দমা বিলাক জমা হৈ যায় প্লাষ্টিকেৰে জমা হৈ যায়। পানীটো কুহে কি কোন ফালে যাব সেইকাৰণে বৰষুণৰ পানী খিনি ৰাস্তাটোতে বন্ধ হৈ পৰে নেকি,
বন্ধ হৈ পৰে হয় হয়।
যাৰ ফলত কি হয় পানী খিনি ওপৰত উঠি আহে আৰু এনেকেইে বানপানী হয় মানুহৰ অসুবিধা হয়। চলাচল কৰিব নোৱাৰে আজি তাৰ পিছত, দেখিলো অ আম আমাৰ লগতো কমেও চাৰিখন মান এম্বুলেন্ঞ্চ, অ এম্বুলেন্ঞ্চো মানে কি যাব পৰা নাই তাতে ৰখি আছে।
হয়। হয় চাবাচোন তাৰ ফলত কি হয় যাতায়াতৰ সুবিধাতো অসুবিধা হয় বহুতৰে, সুবিধা নহয় আৰু, সাধাৰণ জনতা তাৰ মানে বহুত কষ্ট ভুগিব লগা এই যান বাহনৰ ক্ষেত্ৰত, যেন বহুত জাম হৈ যায় চাবাছোন গুৱাহাটীত আমি পায়েই থাকো টিভিতে হওঁক বা মোবাইলটো এনেকে দেখি থাকোঁ।
হয় কিছুমানতো মানুহ ধৰক আহ আ যোৱা বছৰো এনেকুৱা আছিলে যে এ এগৰাকী মহিলা মানে কি আহ বানপানী কি হোৱাৰ কাৰণে কিছে নলাত সোমাই কিনে মানে কি লাষ্টত গৈ কি মানে কি তেওঁৰ মৃত্যুয়ে হৈছিলে তেনেকুৱা
হয়, হয় এ শুনিছোঁ মইয়ো শুনিছোঁ এই যে মালিগাঁৱত হয়নে ন। দমত পৰি এগৰাকী মহিলাৰ মৃত্যু হৈছিল হয়নে সেইবিলাক আচলতে কি হ'ব নৰ্দমাত বান্ধে পানী বিলাক যাব নোৱাৰে তাৰ ফলত তেনেকুৱা ধৰণৰ হৈছে আৰু কি জানা এই তুমি চাবাচোন এই যে বানপানী হৈছে ধেমাজী যি হওক অৰুণাচল এইবোৰত যে বানপানী হৈ আছে হয়নে সেই মানুহ বিলাকৰ কিমান অসুবিধা হৈছে উঠি অহা ঘৰ এখন নিমিষত শেষ হৈ যায় হয়নে আৰু নতুনকৈ নতুনকৈ নতুনকৈ সাজিব লগা হয় ঘৰখন কিমান কষ্ট হয় হয়নে। আমি নিজে মই নিজে আচলতে অনুভৱ কৰো কাৰণ কি হয় আমাৰ ইয়াতো বানপানী হৈছিল দুই হজাৰ দুইহাজাৰ চাৰি চনত এবাৰ বানপানী হৈছিল ইমান ডাঙৰ বানপানী হৈছিল। তেনেকুৱা ধৰণৰ আচলতে আৰু চাবা কিছুমানে কি দুখীয়া কিছুমান মানুহ বিলাকে কি কৰে ধৰি লও ছাগল ছাগলীৰ ফাৰ্ম মুৰ্গীৰ ফাৰ্ম হয়নে গৰুৰ ফাৰ্ম তেনেকে খুলি পেলাই ঘৰখন চলাই আছে
ঘৰখন চলাই বানপানীৰ ফলত সেইবিলাকো মানে কি উটি যায় পিছত।
উটি ভাহি যায় হয়নে। চাবা তুমি চাবা তোমাৰ নিজৰ আত্মীয় ল'ৰা ছোৱালী হওক বৃদ্ধা মা দেউতাক বচাব নে এফালে জীৱ জন্তুকে বচাব হয়নে উপায় ন উপায় উপায় নোহোৱা হৈ যায়।
হয় মোৰ এতিয়াও মনত আছে ক দুই হাজাৰ আঠ বাৰ, বাৰ মান চনৰ মই মানে তেতিয়া বৰপেটা মই মোৰ। অ', আইতা আইতাহঁতৰ ঘৰত আছিলোঁ তাৰ মানে কিয় বহুত বেছি বানপানী হৈছিল ইমান বানপানী হৈছিল যে আমি অ', ঘৰত ছালত থাকিব লগা হৈছিলে মোৰ মোক সৰু আছিলোঁ অলপ যে অলপ, অলপ মনত আছে মানে কি ঘৰৰ ছালত থাকিছিলো লগতে মানে কি আৰু গৰুৰ দুযোৰ গাই দুজনী আছিলে সেইযোৰ গাই দুজনী মানে কি নাৱত ৰাখিছিলে আৰু ছাগলী ভেড়া এইবিলাক মানে গোটেই আমাৰ লগতে একেলগে ছালতে ৰাখিছিলে।
হয়।
অ', সেইকেইটা দিন মানে বহুত বেছি কষ্টকৰ আছিলে। বেছিকৈ চাব গ'লে মানে কি আৰু মানুহৰ লগতে জীৱ জন্তু চবৰে মানে কি অসুবিধা হৈ যায়।
হয়, হয় আৰু তুমি চাবাচোন এই বানপানীৰ ফলত এই সৰু ল'ৰা ছোৱালী হওক বা বৃদ্ধ বয়োজ্যেষ্ঠ আমাৰ মা দেউতা হয়নে কিমান অসুবিধা হয়। বানপানীত কিমান লেতেৰা বস্তু উঠি ভাহি আহে তাৰ ফলত নানা ৰোগ আহে। এই ধৰা জাপানীৰ এনকেফেলাইটিছ হওক বা এই যে মেলেৰিয়া মেলেৰিয়া হওঁক এনেকুৱা বহুত ধৰণৰ নানা ৰোগ আহে কিন্তু তাৰ বৰত কেনেকুৱা হয় জানা সিহঁতে কিন্তু চিকিৎসালয়তো যাব নোৱাৰে ৰাস্তা
যাব নোৱাৰে ৰাস্তা ঘাট নহয় তাৰপিছত খোৱাপানীৰো খোৱাপানীৰ বহুত বেছি অসুবিধা
হয়। তেনেকুৱা হয় কিন্তু কি হয় তাৰ পিছত সিহঁতে শিবিৰত যায় হয়নে শিবিৰত গৈ কেনেকুৱা হয় সিহঁতে যিখিনি বস্তু আচলতে পাব লাগে চৰকাৰে চাবাচোন অলপ ধৰি লওক কিবা সাহায্য অলপমান দিয়ে হয় ন চিৰা হওক চি চিৰা হওক মুড়ি হওক কিবা কানি অলপমান দেই হয় কিন্তু সেইখিনি সিহঁতৰ কাৰণে উপযুক্ত নহয় মই ভাবো দিয়া আচলতে মই ভাৱো কিবা অলপ এনেকুৱা খাদ্য দিব লাগে যে বয়োজ্যেষ্ঠ বা বৃদ্ধা মা সৰু ল'ৰা ছোৱালী যেন দেহৰ কাৰণে উপকাৰী হয় হয়নে
লগতে ঔষধ পাতিও দিব লাগে কাৰণ কিছুমানৰ ঘৰত হয় হয় হয় আৰু লগতে ঔষধ পাতিও দিব লাগে কাৰণ কিছুমান মানুহৰ ধৰক ঘৰত কিছুমানৰ সদায় বেমাৰ থাকি যায় কিছুমানৰ বয়োজেষ্ঠ মানুহৰ তেওঁলোকক মানে কি এয়া সেই সময়ত হয়তো ঔষধটো শেষ হৈ যাব পাৰে বা পানীৰ ফলত কি হয় ঔষধটো বাঢ়িও যাব পাৰে অ লৰা লৰিকে সেই সময়ত নিজৰ লগত ৰাখিব নোৱাৰিব পাৰে ত' সেই হিচাপে মই কি ঔষধ পাতি দিও দিয়া ব্যৱস্থা কৰিব লাগে
হয় হয় তুমি ঠিক কথা কৈছা আজি তিনি চাৰি দিন মান হ'ল এই যে ধেমাজি তেনেকে যে বানপানী হৈ আছে। এটা মোবাইলত ইউজ কৰো এগৰাকী প্ৰেগনেন্ট মহিলা তেওঁক শ্বেয়াৰত বহাই দাঙি লৈ গৈছে তেনেকুৱা পৰিস্থিতিও হৈছে আচলতে সেইবোৰ দেখি বেয়া লাগে হয় ন আৰু চাবা আছো তুমি আৰু তুমি চাবা চোন এই যে বানপানীৰ ফলতনে কৃষক সকলে কিমান শাক পাচলি কৰে হয়নে নিমি নিমিষতে সকলো শেষ হৈ যায় মানে বানে উটুৱাই লৈ যায় হয়নে তাৰ ফলত কি হয় সিহঁত ঋণ ল'ব লগা হয় লোন ল'ব লগা হয় আৰু সেই লোণ লোন লৈ কি হয় বছৰে বছৰে তিনি বা দুই বছৰ তিনি বছৰে সিহঁত লোন মাৰ তাৰমানে ঋণ পৰিশোধ কৰি থাকিব লাগে তাৰ ফলত সেই ঘৰখনৰ বহুত অসুবিধা হয় হয়নে
হয় হয়
সেনেকুৱা আকৌ আমাৰ
বানপানী যি ধৰণৰো আছে ধৰক হয় বানপানী দুই ধৰণৰ আছে যেনে কৃত্ৰিম বানপানী আৰু প্ৰাকৃতিক বানপানী
হয়
কৃত্ৰিম বানপানী যে ধৰক আমাৰ নগৰ চহৰ বিলাকৰ যেনেকে হয় বা এইটো মানে কিছু সময়ৰ বাদে হয় যেনে ধৰক একঘণ্টা বা দুঘন্টা সময়ৰ কাৰণে থাকে পিছত নোসোমাই যে তাৰ পিছত আৰু তাক প্ৰাকৃতিক বানপানী ধৰাৰ কাৰণ হয় এতিয়া যদি মই ধেমাজি ফালে বানপানী হয় কিন্তু কি বছৰে বছৰে কেতিয়াবা বহুত বেছি হয় আকৌ কেতিয়াবা কম হয় মানে কি সেই অঞ্চলবিলাক মানে কি বানপানীটো ৰোধ ৰোধ কৰিব পাৰি, কিন্তু একেবাৰে শেষ নোহোৱা
হয়, হয়, হয়! তুমি একদম ঠিক কথা কৈছা এইটো আচলতে কি জানা আচলতে আমাৰ অসমখন বানপানীমুক্ত নহ'ব চাগে মই ভাবোঁ দিয়া, কাৰণ প্ৰ ত্যেক, বছৰে, বছৰে আমাৰ বানপানী হয়! হয়নে নহয় কিছুমান অঞ্চলত হয় আচলতে অসমখন বানপানী মুুক্ত নহ'ব!
হয় আৰু ওচৰতে আমাৰ হেৰি হিমালয় আছে! হিমালয় থকা ফালে কি হয় বৰষুণ বেছি হয় সেই হিচাপে পানীটো আমাৰ অসমৰ মাজেৰে বৈ আহে, প্ৰধান নদীয়ে হল ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ কাষেৰেই অসমৰ, প্ৰত্যকটো জিলাই মানে কি লাগি আছে একেবাৰে,
হয় হয় তুমি ঠিক কথাই কৈছা আৰু আৰু কি জানানে এই তুমি চাবাচোন এই যে ধৰি লোৱা বানপানীৰ ফলত কি হয় ভূমস্থলনো হয় হয়নে এই পাহাৰৰ মা যিবিলাক খহি পৰে সেইদিনা দেখিছো যে অৰুণাচলত ধৰি লও এই মেইন ৰাস্তাতে আৰু ঘাইপথতে কি হৈছে অ পাহাৰ খন তাৰমানে ভূমিস্থলন হৈছে তাৰ ফলত যাতায়াতৰ সুবিধা বন্ধ হৈ গৈছে হয় নে
মানুহৰ মাজত এটা গা বাইক নেকি স্কুটি এখন লৈ কিনে তলত পৰি গৈছিলে সি
তলত পৰিছে হয় নে তেনেকুৱা ধৰণৰ আৰু আ চাবাচোন আমাৰ গুৱাহাটীতো বহুত খিনি ভূমিস্থখলন হয় তাৰ ফলত আমাৰ কি হয় আমি নিজৰ আত্মীয়ক আত্মীয়ক হেৰুৱাব লগা হয় ঘৰ দুৱাৰ ভাঙি যায় হয়নে
হয়! এই কেইবছৰমান আগতে এনেকুৱা নিউজো আহিছিলে, মানে কি অ', নৱগ্ৰহ মন্দিৰৰ সেইফালে মানে কি এবাৰ ভূমিস্খলন হৈছিলে!
হয়!
সেইফালে আৰু নুনমাটিত ফালে হৈছিলে, মানে কি এনেকে অ' একেখন ঘৰৰে দুইজন বা চাৰিজনকে এনেকা শুনিছিলোঁ! অ' এবাৰ ছিলে আমাৰ এইফালে মানে কি এই ভাড়াঘৰ ফালে এইফালে মানে কি আ মা মানুহ ঘৰত তলত আছে আৰু ওপৰৰ ঘৰ মানে কি, অঁ, বিল্ডিং তাতো এনেকুৱা ঘৰ আছে তেওঁলোকৰ মানে কি হয়! যোনটো বাথৰুম আছিলে বাথৰুমটো গোটেই ভাঙি আহি, মানে কি চাৰিজন আ বাপেক আছিলে আৰু জীয়েক দুজনী আছিলে আৰু কোনোবা এজন, তেওঁলোকৰ আলহী আহিছিলে মানে কি একেইদিনাই মানে কি চাৰিজন, মানে কি মৃত্যু হল সেইদিনা এই ভূমিস্খলনৰ ফলতে হৈছে
তুমি ঠিক কথাই কৈছা কিন্তু তুমি ভাবিছা নে ভূমিস্খলন কিহৰ কাৰণে হৈছে, এই যে ধৰি লওক গছ গছনিবিলাক কাটি হয়নে পাহাৰৰ মাটি, পাহাৰৰ মাটি বিলাকে কি গছে খামোচা মাৰি ধৰি থাকে যেতিয়া আমি গছডাল কাটি দিও যে মাটি, সেইখিনি পাহাৰখন মানে বান নোহোৱা হৈ যায় তাত, অলপ থহি আহে হয় নে সেনেকুৱা হয় আচলতে হে, সেইকাৰণে মই ভাবোঁ আমি গছ পুলিও ৰোপণ কৰিব লাগে হয়নে নহয়?
হয় মানে হয় কওক হয় হয় কওক?
আৰু কি জানা এই যে তুমি বানপানীৰ ফলত কাজিৰঙাত চাবাচো জীৱ -জন্তু, বস্তু বিলাকৰ কিমান অসুবিধা হয় হয়নে! ৰাস্তাত ওলাই আহে গড় হাতী হৰিণা সেইবোৰ, ৰাস্তাত এনেকুৱা হয় ৰাস্তাত উঠি তাৰ মানে সিহঁতে কি হয় 'দ' ঠাইৰ পৰাই যেন, তাৰমানে ওখ ঠাই লৈ ওখ ঠাই বিচাৰি ঘূৰি ফুৰে,
গুচা
হাতীয়ে চাবা হয়! এই হাতীয়ে চাবাচোন ধৰি লও কিছুমান যেন খেতি প সাৰ ধ্বংস কৰে মানুহৰ ঘৰ দুৱাৰ ভাঙি দিয়ে হয়নে! আমি যে, টিভিত পাই থাকো এনেকুৱা নিউজ হয়নে? সেইবিলাক কিন্তু সেইবিলাক কিন্তু বানপানীৰ ফলতে হয়! জীৱ জন্তুও আচলতে সুৰক্ষা নহয় সুৰক্ষিত নহয়!
সুৰক্ষিত নহয় বেছিকে মানে কি ধৰা কাৰণ, ভূমিস্খলন বা এই কৃত্ৰিম বানপানী এইবোৰ মানুহৰ, ইয়াত যাতে মানুহে যদি সঠিক কৈ চলে অঁ ভালদৰে চলে ভুল কৰে মানে কি? প্ৰাকৃতিক নিয়ম বিলাক ধৰক গছ-গছনি কমকৈ কটা। তাৰপিছত আ পানী বটল, চিপচৰ পেক কেত এইবিলাক আজি যদি যি ডাষ্টবিনত পেলাই ৰাখে। মানে নিৰ্দিষ্ট ঠাইত পেলাইকিনি ৰাখে। তেতিয়া হৈও
হয়, তুমি একদম ঠিক কথাই কৈছা। আৰু তুমি চাবাচোন। এই যে এজাক বৰষুতে আমি যে স্মাৰ্ট চিটি বুলি কওঁ গুৱাহাটীখন হয়নে? বান পানীৰে ভৰি পৰে তেনেকুৱা ধৰণৰ আৰু আজি তোমাৰ লগত ক থা পাতি বহুতখিনি শিকিলো। আচলতে ভাল লাগিল তোমা লগত আলোচনা কৰি। আগলো তোমাৰ লগত কথা পাতিম হয়নে? আজিলৈ এৰিছো দিয়া। ধন্যবাদ।
ঠিক আছে। ধন্যবাদ।